হেল্ল' হেল্ল'
কি কৰি আছ
এ খাই বই ৰুটি চঞ্জী বনাই খাই আজৰি হৈ এতিয়া এনেই বহি আছো পতিলো তই খালি ভাত বনাব লাগিব দে কি বনামা এটিয়া তিম তেক সদায় ভাবো দে যায়
অ মই অ এ গা পা ধুই চাহখন খাই পেলা বহিছো হে আজি দে ই'হল এইখন শাক পাচলি ছিগি থাকিলো
আহ অ
যে
কাইলৈৰ পৰা লাগিবা হাত
অ আজি ৰাতিপা আজি ৰাতি নটাতে লাগিব উম কালৈ পৰা ছিগিব নোৱাৰিম অ পাঁচ দিন চাৰিদিন হে পাহ অ খেদোৱা সোদি পাচ নহয় আৱ শুক্ৰবাৰলে যাব মংগল, বুধ, বৃহস্পতি।
পাচদিন আহ সেই পাঁচ দিনতে হা পকি কৰি ছিগিলি ভালেই হল দে নহলে বোৱা হৈ গল উম' অহ,
সেই কেইটা ছিগিলো ওলালে আধা কেজি। কে অকমান বেছি হ'ব নেকি? অ' সেয়া ওলালে তাৰপিছত অহ ধুন্দুলি ওলালে। কেইটামান, ভেন্দে কেইটামান আধা। মান ধুন্দুলিয়ীয়া আধা পোৱা তাৰপিছত ৰঙালাও আগ কেইটামান।
অহ
এনেকে চিগি-ভাগি থৈ দিছো এতিয়া কি বনাও আৰু সেয়াকে। আজি আঞ্জা বনাম অহ তিতা কেৰেলা, তিতা কেৰেলালা অ',
সেৱাও লাগিছে তিতাও তিতা কেৰেলাও লাগিছে। কেটা মান লাগিছে অ' হে।
এ কেইটামান। এভাজি-এভাজি হয় আ'
দে। সপ্তাহ তিনিদিন যাব আৰু এতিয়া সেই
ঘৰ বস্তু বুলি ন নিকিনাকে খায়। চা অ' হ'লে বহুত দিন কি নাই-নাই।
সেইকেইটা খাইও ভাজি বেলেগ সোৱাদ লাগে।
অ' তাৰপিছত আকৌ এইকেইদিন এইকেইদিনৰ পিছত আকৌ হেৰি সৰু হৈ-হৈ আছে আকৌ ডাঙৰ হব সেইকি নিচিগিলে।
অহ
কিবা আকৌ ডাঙৰ হ'ব চোৱা জাৱালৈ।
হেয় তাতে
তাকে অকেইটা আখ চগি পেলাই খাম আৰু সেইদিনাখন মা জনী আহিছিল। চাই কেইটামান দিলো ছিগি ভেন দিয়ে ভাত কেলাই। কুমক কেইটামান দিব দি পঠালোঁ ভেন্দি, ভাত কেৰেলা। তাৰ পিছত এতিয়া বৰষ ফোন কৰিল লে গছ কেইদাল হালি হালি লি গ'লগৈ। ভেন্দি কেইডাল, জিকা জোপা, সেই কেইবাজোপাও যে কেনেকেনো আকৌ খুটি পুটি থাকোঙগৈ।
উম, কেইজোপা? দহ ডাল মান জেওঁৰা
অ' হ'ব যেনিবা তেনেকে, বৰষুণতো এৰাই নাই যে।
সেইটো টোন উম, বৰষুণটো কালি অ' পা।
তহতৰ লাগিছে নে নাই?
আমাৰ একোৱে লাগা নাই। লাগাই নাই আমাৰ একো হেৰি এ এনে সৰু সোৱা কেইটামান হৈছে আৰু ধনিয়া চনিয়া। কিবাখিনি অ'। অ' সেই পালেং শাক কানি ৰুই দিছিলো সেয়া জপ জপকে হৈছে জলক জিকা পুলি কেইটামান লগাইছিলো সেয়া হৈছে কেতিয়ালো লাগে সেইকেইটা সিচা হেৰি কৰিব লাগিব, ভাবিছো ওপৰতে আনি থৈছো নহয় মাছৰ কাৰ টুন তাতে এতি কি লগাম এইটো চিজনত নলগ এতিয়া ঠাণ্ডা চিজনত টাপা এইটো, অ' এতিয়া ভাল নহয়, ইয়াত ভৰাই থৈ দিছো মাত মই ভাবিছো ধনিয়া আৰু কিবা খিনিও। ওপৰত নহয়, বৰষুণ নপৰিব তাত পানী দি থাকিম আৰু।
পানী দি থাকিবি, ধনিয়া আকৌ হেৰি দিবি এইখন পা উম এ পদিনা। পদিনা দিবি আক লাই কেদাল মান দিবি।
অ' লাই শাক এইকেইডাল দি, অ' সেয়া ঠাণ্ডা দিনো আহিব। প্ৰথমে খাব
অহ ', পালেং কেইডাল মান লাই শাক এতিয়াও হৈ আছেচোন। দি থ'লে হ'বই ধুনীয়াকে।
উম ',
উম বৰষুণ নপৰিলে। ধুনীয়া হ'ব আমাৰ। অলপ দিনা আগতে কি ধুনীয়া সেদিনা লাই শাক কৰিছে।
অহ ', তইত লৈ আহিছিলি নহয় উম। বৰষুণ দিলে বেয়া হৈ গল ন, অহ ', হে লাই শাক গুটি থৈছিলি।
থৈছিলো অহ ', গোট কেইটা মানৰ দিয়াৰ। এ দিলে লৈ যাবা পাৰিবি কেইটামান।
নিবলৈ আহিলে আৰু।
অহ ', বৌৰ লৰা কেইটা ভাল ন।
অহ ', একে বৰ মস্ত - মস্ত পাতৰ গুটি ঠিকছে আছে অহ ', দুইজনীৰ কাৰণে আনিব দিম দে হা আহিলে তাই।
দি দিলে। চাৰি পাঁচজোপা হলেই হৈ যায় ন সেনেকুৱা। অহ', আমাৰ কেতিয়াবা ইমান সৰু নহয় যেনিবা ডাঙৰ এ হলেও ইমান বলাই ডাঙৰ - ডাঙৰ পাত।
নহয় সেই আগৰ দিনৰ সৰু লাইটো খাই ভালে লাগে দে গোন্ধটো।
অহ ', এই সৰু লাইটো অকমান জ্বলাটো বেছি। অহ ', সেইকাৰণে তেওঁ মাছৰ লগত সাৰ দি বনাবিচোন বৰ ধুনীয়া লাগে লাই শাকটো উম।
কেচাই চাটনিও খাও নহয় মই বৰ ভাল
অহ ', অহ ', ব্ৰইলাৰ মাংসৰ লগতো বনাবিচোন।
ডালে - ডালে দিয়ে যে মাংস লগত।
অহ ', - অহ ',
তাতে চা
কঠ এ দুদ কঠ তি দেখ কৰি দিয়ে ডাঙৰ ডাঙৰ লাই পাত যে দুটুকুৰা তিনি টুকুৰা কৰি দ বয়া আমাৰ ধনুুৱে বনাই ইমান ধুন- ধুনীয়া ভাল লাগে খাই। অ!
পাৰ
মই বোলো খাই বেয়া লাগিব বুলি ভাবিছিলো এদিন, কতনো হেৰি লাই শাকে মাংসই খাই নাখায়।
খাই আকৌ গাহৰি মাংস খায় লাই গাহৰি মাংস ফেমাচ চোন, সেইকাৰণে মুৰ্গী মাংসটো মানুহ বিলাকে দিয়া হৈছে।
দিয়া হৈছে আহ তে ভালে লাগিছে খাই যেনিবা,
খাই পোৱা নাই। ভাল লাগিব বুলি জানো মই তেনেকে চব্জিত দি দিম দালে ডালে যি তি বনালে
অ!
ফুলকবি কবি বন্ধা কবি চব্জি মিক্স ভাজি বনালেলাই পাত থাকিলে তেনেকে অ কেইডাল মান দি দিও আৰু ডাল খাই ধুনীয়া লাগে। উম হয় দে খোৱা বোৱা ঢেউ তৰিকা আছে মানুহৰ আৰু বহুত নাজানো বনাব,
বনাব জানিলে আহ,
কেক বনালে নে
অ অৰ্ডাৰ দি নিছিলে তাই আজিকালি নবনুৱা হ'ল নহয় সময় নহয় গৈ স্কুলৰ পৰা আহি আকৌ এলাহো কৰে আকৌ হেৰি নহয়, বস্ -স্তুটো আনিলে হয়। বস্তু খিনি এটা বনোৱাৰ পিছত ইসোপা এনেই যায় নবনাই।
অ!
এনে যাবৰ কাৰণে মানে কিনিয়ে লৈ গৈছে আৰু
উম এনে এবাৰ নিজে খাবৰ কাৰণে আনিব কাৰণে সৰু পেকেট নাপায় নে,
সৰু পেকেট নাপায়।
ক্ৰীম খিনি নহয় ক্ৰীম এনে ক্ৰীম নিদিয়া কেক বনাবৰ কাৰণে,
অ সেয়া সেই পেকেট এটা সৰু নেপায় ডাঙৰ এটা পাউদাৰটো লৈ যাবি ব্যা এনেই বনাই বনাই ঘৰত এবা খাই শেষ হ'লে আকৌ বনাবি। পেকেটটো ডাঙৰ যেনিবা। তিনটা মান হয় আও জোখৰ।
তেনেকুৱা ডাঙৰ টিনা হ'ব।
অ' আধা কেজি জোখ তিনটা হ'ব। এক কেজি হ'লে দুটা তেনেকুৱা, পেকেটটো সৰু নাপায় নাপায় আৰু ক্ৰীমটো সৰু নেপায়।
কিন্তু, নাপায় কিন্তু
তই কেনেকুৱা লাগিছিল খাই ভাল লাগিছিল নেকি? এ তাৰ লগৰ ছোৱালী এজনী তাৰ য'ত শিকিছ ছিলা, সিহঁতকে সেনেকে অৰ্ডাৰ দিয়ে। পাঁচশ মান লয় নেকি নে বেছি লয়। এতিয়া আগতে পাঁচশ লয় এতিয়া যে কিমান লয়?
আমাৰ ইয়াত দাম লয় আকৌ কেক বিলাক এইয়া হেৰিয়ত যে পামি ৰাজস্থানত থাকোঁতে অ পাঞ্জাৱত পাঞ্জাৱত থাকোতে যে হেৰি এক কেজি কেকটো পাঁচশ লয় এক কেজিটো ইমান টেষ্টি বনাই তাত একে কৌকৌছ চ সেইছ তেই দি দিৱস ইয়া ডৰি মিল্ককৰ নিচিনা কক সেই যে সেইবিলাক দি দি দিব কে যি একে নহওঁ মানে বহুত ডাঙৰ উঠে পাঁচশ মানে এই কালি যে সেইটো সেইটো আঢ়ৈশ আঢ়ৈশয় ল'ব সেইটো তাত
নিদিয়ে ক'ত আঢ়ৈশ দিব ডাঙৰ এটা এতিয়া এহেজাৰ বাৰশ টকা বা
অ মই একে প্ৰথম আহি পেলাই ইহঁতৰ কেক আনে আনোগ নহয় কিনি মইতো আচৰিত থকে প্ৰথম প্ৰথম তাজা তাজা তাত তাত এনেই আনি খাই থাকে বাৰ্থডে বুলিয়ে নহয় আহঁতেন এনে সেহেতে আনি থাকে মাজে মাজে অ আঢ়ৈশ টকা কেকটোয়ে বোলো ইমান ডাঙৰ দিয়ে তাত এতিয়া বোলো, এইটো পাঁচশ, ছশ লৈছে বোলো।
উম, বস্তু খিনি দাম আছে নহয়, বস্তু খিনি বহুত দাম একে বস্তু হলে বহুত খিনি বহুত দাম হ'লে কেনেকে দিব পাৰিব নোৱাৰিব। ধুনীয়া এটা দাম
অ' ইয়াত, ইয়াত বস্তু বিলাক দাম লৈছে। ছাগই সেইকাৰণে তাত আকৌ অ' তাত ইমান ডাঙৰ কেকটো পাঁচশ টকাত, বহুত ডাঙৰ এটা পায়। পা
তই সেইটো পৰা আঢ়ৈশ আকৌ এইটো ক্ৰীমটো আঢ়ৈশ এ পাঁচশ টকা তাতেই গ'ল, তোক আকৌ কোনে দিব গৈ আঢ়ৈশ টকা।
নহয় অ' ক্ৰীমতটো আকৌ ৰৈ নাযায়। যাই জানো
অ' সিহঁতে বনাই থাকিলেও ইমান নৰয় নহয়, এটা ক্ৰীমে ধৰি লও দুটা জোতা হয় এটা মান হয় আৰু। তিনটা নহয়গৈ ক্ৰীমটো। এনেই এইটো পেকেটটো আধা কেজি বনালে তিনটা হয়।
তিনিটা আধা কেজি, তিনিটা হ'ব আৰু
আধা কেজি তিনটা হ'ব, আঢ়ৈশ নে তিনিশ লয় পেকেটটো
অ' লাভে হয়।
উম। বনাব পাৰিলে লাভ আছে। এটা দামত ধৰি লওক কিনিলে, এটা দামত কিনিলে দুটা লাহে সেই এনেই পোৱা যায়, লাভত পোৱা যায়। দে হ'ব দে ন।
হ'ব দে হ'ব, দে অ উম'।